হেল্ল'
অ কোৱা
কি কৰি আছা
এনে অলপ বাহিৰত ওলাই আহিছিলো তুমি।
আচ্ছা মই এনে আছো দিয়া বহি আছো।
হয় নেকি অ মই বাৰু দুপৰীয়া আজি ভাত তো খোৱা নাই তুমি খালানে নে চাহ খালো এনে চাহ খালো আৰু মই এনে বাহিৰত আছিলো মানে খাব মন যোৱা নাই বেছি গৰম ন গৰমত খাবলৈ ইমান মন নাযায়
আচ্ছা।
উ
মই এ ভাত খালো ভাত খালো আৰু দালি ভাত তোমাৰ এ কি কয় অ ৰঙালাওৰ আগ খাইছো।
হয় হয়। অ ৰঙালাও ৰাগ হয় নেকি কোনে বনাইছা
মইে বনাইছিলো।
হয় নেকি অ ৰঙালাও আগটো কৰ আনিলা ঘৰৰে
ঘৰতে হয় দিয়া ঘৰৰে মই বেছি ভাগ ঘৰৰে খাওঁ চবজি শাক পাচলি ঘৰতে লগাইছ এ ঘৰলে খাওঁ দিয়া সেইকাৰণে।
অ ঘৰৰ খোৱাৰ বৰ ভাল
অ হয় তুমি লগাইছ নে ঘৰত কিবা কিবি শাক পাচলি
অ আমাৰ ঘৰত শাক পাচলি আছে
আচ্ছা কি কি লাবা এইসতে।
উম আমাৰ ঘৰত এইটো তোমাৰ তিঁহৰ গছ আছে।
অ তিহ ন অ তিহ মই লগাইছো তোমাৰ তিহল লগাইছো ভেন্দি লগাইছো অ ভো জলকীয়াৰ গছ। লগাইছো। আৰু তোমাৰ এ কি কয় তোমাৰ ৰঙালাও লগাইছো। আৰু পানীলাও লগাইছো আৰু তোমাৰ অমিতাৰ গছ আছে।
অঁ।
আৰু। আৰু তোমাৰ এ কি কয় তোমাৰ লেচেৰাৰ গছ আছে।
হয় নেকি? অ ফল ধৰিছে ন। ফল ধৰিছে না ফলটো।
হয় ধৰি আছে এইটো অ লাগিছে তোমাৰ ফল তোমাৰ এ খাই অ। খা এতিয়া গৰমৰ দিনততো সেইবোৰে এতিয়া লাগিব ন। ত এতিয়া সেইটোৱে খাই আছো দিয়া আৰু তোমাৰ।
খাৰ দিয়া নে তোমালোকে?
সাৰ সেনেকুৱাটো খাৰ নিদিও। তোমাৰ মানে খাৰ দিওঁ ঘৰতে বনাই দিও মানে ঘ ঘৰতে যি চব্জি কাটো ন সেই। চব্জিৰ এই বাকলিৰ খাৰ বনাই কিনে দিওঁ।
হয় নেকি? এনে গোবৰ চোবৰ দিয়া নে?
অ' গোবৰো দিও গোবৰ আৰু এই বাকলি সেইবোৰ দিও।
অ, অ, মই আমাৰ মানে এ দুখন গৰু আছে। তাৰে মানে গোবৰটো আমি মানে শাক পাচলি দিয়া যায়। তাৰ কাৰণে ধুনীয়া হয়। তুমি এনে শাক-পাচলি বেছিকে কি খাইকে ভাল পোৱা?
মই শাক-পাচলিৰ তোমাৰ এই কি কয়? তোমাৰ এ লেচা খাই বৰ ভাল পাওঁ।
হয় নেকি, লেচা আৰু অ' এনে তুমি লাই-শাক খুতুৰা শাক জঠা শাক সেইবোৰ শাকত কি খাই বেছি ভাল পোৱা?
তুমি কৈছা অ' শাক-পাচলি কলা ন অ' সেইটো তোমাৰ এ, কি কয়, তোমাৰ এ পালেং শাকতটো বৰ ভাল লাগে মোক।
হয় নেকি? অ' পালেং শাক মোক কিবা এটা তিতা-তিতা লাগে সেইকাৰণে খাই।
অ, আচ্ছা মই ভাল পাও দিয়া। তুমি এনে কি কি শাক ভাল পোৱা?
মইতো শাক ভাল পোৱা কলে তোমাৰ লাই শাকটো বৰ ভাল লাগে। আৰু তাৰ পিছত তোমাৰ আহ, খুতুৰা শাক আৰু ডাঠা শাক।
অ' খুতৰা শাক ভাল লাগে তোমাৰ। এনে ভালকে বনালতো ভালে লাগে। অ, ঠিকে লাগে দিয়া খাও ম পা তুমি খাওঁয়ে, তোমাৰ এক ঘৰতটো লাগিলে মই খাওঁয়ে। তোমাৰ এই বেঙেনাও লাগিছিলে কেইদিনমান আগত। বেঙেনা লাগিছিলে, তোমাৰ সেই খাইছিলো এতিয়াতো ল লগা নাই তোমাৰ বেঙেনা। সৰু-সৰু হৈছিলে। সেইটোয়ে খাইছো আৰু ভাজি কৰি।
হয় নেকি? অ 'ঘৰৰ সোৱাদ মানে ঘৰৰ আহ যেনেকুৱা তুমি ঘৰত লগোৱা চব্জিবোৰত টেষ্টটো কিমান ভাল লাগে না বা বজাৰত? বেছি ভাল লাগে?
নহয়, মোকতো ঘৰৰে ভাল লাগে। মই বজাৰৰে ভাল ভাল নাপাও ইমান। বজাৰত তোমাৰ আনিলে ভালে থাকে, দুদিন মানৰ পিছত পচি যায়। ভিতৰৰ পৰা সেনেকুৱা হৈ ন, বজাৰৰ চব্জি আৰু ঘৰৰ তোমাৰ একদম তাজা থাকে আৰু ভাল লাগে। মানে খাওঁ খোৱাতেও ভাল লাগে আৰু সেইটোয়ে সেইকাৰণে। খাওঁ আৰু তোমাৰ ঘৰৰ ৰঙালাও খাওঁ আৰু মা ৰঙালাওৰ আগো বনাইছো তোমাৰ এ ভাল লাগিছে। অ' কেতিয়াবা ৰঙালাওৰ লগত ৰঙালাওৰ আগ দি কিনা বনালে চব্জি।
উম, উম, উম তোমাৰ চবতি বেছি পা অ, মই খাইছিলো মই ৰঙালাও আগটো খাওঁ মাজে মাজে সময়ত।
আচ্ছা। এই ৰঙালাও পাত ৰ, এ পকৰী খাই যে সেইটো খাইছানে?
টো ৰঙালাওৰ ফুল যে থাকে তাৰে পকৰা খাইছ অ', প ফুলতো খাইছিলো বৰ ধুনীয়া
এইটো পকৰা ভাল লাগে এইটো মই খাই মই বনাও ঘৰতে তোমাৰ।
এ', আৰু তুমি এইটো তোমাৰ ঘৰত জলকীয়া গছ উ, তেনেকুৱা কিবা-কিবি গছ
অ', হয় আছে তোমাৰ অ, জলকীয়া গছ আছে, আৰু কিয় এই ভোত জলকীয়া যে ভূত-জলকীয় গছ আছে আৰু তোমাৰ আৰু এটা সৰু-সৰু গুল জলকীয়া যে থাকে সেইটো কি বা কয়? নহয় গোল নহয় সৰু থাকে তোমাৰ।
হয় নেকি? অ', সৰু-সৰু বহুত জ্বলা থাকে নেকি? সৰু-সৰু বগা বগাে থাকে অ'-অ', মই দেখিছো।
তাকে অ', সেইটো গছ আছে।
কিবা গাৰো জলকীয়া
হয়-হয় এইটোয়ে কয় গাৰ গাৰৰ জলকীয়া বুলিয়ে কয়।
উম', ধুনীয়া লাগে।
আৰু এই তোমাৰ ঘৰৰে অমিতাৰ মই খাৰো বনাই কিনে খাইছিলো।
অ', খাৰ-খাৰটো ভাল পোৱা তুমি? অ', মইটো তেনেকুৱা ভাল ফাল নাপাওঁ ক'ব গ'লে।
আচছা। অ', মই ভাল পাম মই খাৰ খাই তোমাৰ খাৰ খালে ভাল হয় তোমাৰ পেট
অ', পেটৰ কাৰণে বত ভাল অ', মই শুনিছিলো খাৰ খালে বৰ ভাল। এনে মই খাৰত চেিকি মুড়ি ভুন্টাা খাই বৰ ভাল লাগে। মাছ
অ'-অ'-অ'-অ', হয় সেইটো তোমাৰ এই অমিতা খাৰৰ লগত
অ', সেইখন মোৰ বৰ ভাল লাগে।
অ', এইটো মই তোমাৰ লাওৰ লগতো বনাইছিলো।
হয় নেকি? অ, পানী লাও কিবা বিৰ লগত বনাই মই গম নাপাওঁ কিন্তু খাইকে ভাল লাগে। অ', তুমি তুমি এনে বেছি শাক পাচলিৰ ভিতৰত যেনেকুৱা তুমি শাক পাচলিত এইটো কলা এনেে এইটো অ, লেজ তাৰ পিছত বহুত ধৰণৰ থাকে নহয় চব্জি? ভেন্দি হল কছ হল সেইবোৰত তুমি বেছিকে ভাল পোৱা কি হয় পানীলাও, ৰঙালাও?
এ, তোমাৰ পানীলাও ভাল লাগে তোমাৰ এইটো চিজনত পানী লাও বৰ ভাল লাগে তোমাৰ খোৱতে।
অ', এইটো চিজনত পানী লাওতো নহয় নেকি, ঠাণ্ডা দিনতে হয় নেকি?
নহয় অ', - অ', হয় ন হয় মানে এনে এনেকুৱা ছিজনতো হয় কেতিয়াবা হয় এনেকুৱা নহয় যে তোমাৰ ঠাণ্ডা ছিজনত হয় এতিয়াও হয় আৰু তোমাৰ কোমোৰা, কোমৰাাৰ চব্জিও ভাল লাগে।
অ', কোমোৰা অ', মই এইটো ছাল ুমৰাও কয় আমাৰ পানে সেইটো ভাল লাগে অ'। পানীলাওতো মানে তুমি ক'লা নহ
কেতিয়াবা কোমোৰা চাল কোমোৰা ভাল লাগে তোমাৰ। মাছৰ লগত বনাও আৰু কেতিয়াবা এনে বনালে মই এনেতো খাই থাকো দিনত কেতিয়াবা বনাও।
হয় নেকি? এনে কোমোোৰাৰ তোমাৰ এইটো বনাব পাৰি মিস্তি কি মিঠাই তত জানানে? খাই পাইছ নে, খাই পাইছ নে তুমি?
অ', এইটো খাই খাইছিলো কিন্তু বনোৱা নাই মই এ দুখ বজাৰৰ পৰা কিনি আনিছিলো তোমাৰ, তেতিয়া মই সুধিছিলো এইটো কি হয়? হয় বুলি তেতিয়া কৈছে আৰু কোমোৰাৰ হয়। বুলি, খাইছিলো ভালে লাগিছে অ'। ঠিকে লাগে আৰু বেছি মি উঠা থাকে
অ মোকতো ভাল লাগিছে ক্ৰাঞ্চি টাইপ লাগিছিলে আৰু ভিতৰত অলপ অ উম নৰম আছিলে সেইকাৰণে মই যে ভাল লাগিছিলে খাই।
ভিতৰত তোমাৰ নৰম থাকে আৰু এ চেনীৰ নিচিনা লাগে। তোমাৰ খোৱাতে কিন্তু মোক ইমান ভাল লগা নাই বেছি মিঠা সেইকাৰণে।
মিঠা দিয়ে সেইকাৰণে মিঠা হয়।
মিঠা থাকে সেইকাৰণে বেছি ভাল লগা নাই।
অ সেইটো বোৰ বাৰ মি
উম সেইটো চ সেইটো তোমাৰ চেনীতে পকাই কিনে বনাই চাগে?
অ অ চেনীত অ এইটো তাৰ ৰেচিপিটো মই চাইছিলো ইউটো উবত আ তোমাৰ এইটো কৰিবৰ কাৰণে টো মানে শুকাই অলপ দিন শুকাই কে যেতিয়া শুকাই যায় ন তাৰ পিছত চেনি পানীত দিয়ে তাৰ পিছত সেইকাৰণে বেছি মিঠা হয়।
অ হয়।
অ সেইকাৰণে ভাল লাগে বে বেছি কষ্ট নহয় বনোৱাটো কিন্তু তেনেকুৱা আৰু বেলেগ কিবা-কিবি, মম খাইছা নাই এইটো ৰঙালাওৰ।
ৰঙালাওৰ মম' খোৱা নাই, তুমি খাইছা নেকি?
অ মই খোৱা নাই মানে বনোৱা দেখিছিলো।
অ অ ৰঙালাওৰ মই খোৱা নাই তোমাৰ এই কোৱাচৰ খাইছো মই।
হয় নেকি?
হয় কোৱাচৰটো মই নিজে ঘৰতে বনাইছো অ তোমাৰ এ সৰু সৰু পিচ কৰি কাটিব লাগে তোমাৰ সৰু সৰুকে কাটি কেনে তাতে পিয়াজ সেইবোৰ দি কিনে বনাইছিলো, ভাল লাগে তোমাৰ ম'ম' এ তোমাৰ কোৱাছৰ ভাল লাগে ম'ম'। ইস্কছৰ হয়।
বেছিকে কি কিহৰ ম'ম' মানে বনোৱা তুমি ঘৰত ম'ম' নিজে বনোৱা মানে চবজি কি কি চবজি বনাই পাইছা ম'ম?
ম ই চবজি তোমাৰ গাজৰ আৰু এই পাতকবি আৰু কোৱাচ সেইবোৰ দি কিনে বনাইছিলো।
হয় নিকি তুমি সেইবোৰ জানা নে
অ হয় জানো, তুমি তুমি জানানে?
হ মই আজিলৈকে বনোৱা নাই মানে ট্ৰায়ে কৰা নাই আজিলৈকে
আচ্ছা বনোৱা নাই ন আৰু তোমাৰ এ কি কয় তুমি এই পোকৰা চকৰা বনাব জানানে?
পকৰাও নাই মই বনোৱা কিন্তু খাইছো বনোৱা দেখিছো। মাহঁতে বনোৱা দেখিছো কিন্তু মই বনোৱা নাই তুমি বনোৱা জানানে?
অ মই পকৰাও বনাব জানো তোমাৰ এ কচুৰ পকৰা বনাইছিলো মই এদিন তোমাৰ কচু পাত যে আছে অ থাকে যে সেইটো কচু পাতৰ বনাইছো। ৰবা আ এ বেচনত দি কিনে বনাইছিলো বৰ টেষ্টি লাগে তোমাৰ খাই চাবা এবাৰ বনাই কিনা ভাল লাগে।
অঁ।
অ তোমাৰ পকৰা বহুত ধৰণৰ থাকে, ফুলৰো বনাব পাৰা যে এনেকে শেৱালি ফুল হল আৰু ৰঙালাওৰ ফুল আৰু তোমাৰ অ কি কয় নৰসিংহ পাতৰ বনাও।
অ নৰসিংহ পাতৰটো খাইছো মই কিন্তু বৰ টেষ্টি লাগে নৰ সিংহ পাতৰ এটা বেলেগে এটা সোৱাদ আহে।
অ হয় সেইটো এইটোদি বনাব পাৰা ভাল লাগে সেইটো।
অ তুমি ঘৰত মানে বনাই থাকা।
অ' হয়। মই বনাই থাকো ঘৰত। উম মানে ভাল লাগে সেইটো বনালে, মানে কিবা-কিবি বনাই কিনে খাওঁ আৰু ঘৰত।
অ' হয়। ভালে হয় বনোৱাটো।
হয়, ঠিক আছে দিয়া, ৰা
অ' দিয়া, ঠিক আছে দিয়া। থে- ধন্যবাদ। অ' দিয়া, ৱেলকাম।